হেল্ল' হেল্ল'
অ জেঠাই কওকচোন আজি কি মনত পৰিলে ইমান দিনৰ মুৰত উমহ
উম নাই দিয়া মই বুলু খা খবৰ এটা লওঁ আৰু
তাকে অ বতৰ কেনেকুৱা ইফালে
বতৰ নাই বৰষুণ চৰষুণ নাইকিয়া
আমাৰ এইফালে আকৌ বৰষুণ দিয়ে মাজে সময়ে
এনে দুপৰ ৰাতিপুৱা ৰাতিপুৱা ভাগত ৰাতিপুৱা ভাগত অকমান কৰে দি আছিলে
তৰটো আহ গুমাই গুমাই থাকে এতিয়া ৰাতিলে কি যোগাৰ কৰিছে
ৰাতিলৈ ৰুটিহে খাব লাগিব কাহ চৰ্দি হৈ আছে যে
অ ৰুটি ৰুটি
ৰুটিযে এয়া তাকে ৰাজমাহ লোবিয়া এনেকে মিলাই মেলি
অ তেনেকে ভাল লাগে দেই খাই
ৰুটিৰ লগত ভাল লাগে কিন্তু আলুও দিওঁ তাতে সেইটো ভাল লাগে ৰুটিৰ লগত খাই এনে ভাতৰ লগত ভাল নালাগে কিন্তু
আপুনি কেনেকে বনাই বাৰু মই বাৰু সঁচাকে কৈছো মানে আমি আচলতে ইমান মাহটো খোৱা নহয় গম পাই নে
অ অ
মানে আমি খাওঁ মানে ধৰক কাবুলী বুট আৰু মগু এনেকুৱা অ' তৰ -তাৰকা বনাই খা খাওঁ কিন্তু মানে মটৰ খাওঁ ঘুগুনি কিন্তু ৰাজমাত টো ইমান খোৱা নহয়।
এ' কাবুলি বুটটো মানে বহুত গেছ কৰে মোক।
অ' সঁচাকৈ ক'বলে গ'লে মই বনাবও নাজানো, মই আনিবলৈ দিমচোন আপুনি কওঁকচোন মই বনাব নাজানো। আও মোবাইল চাই পেলাই শিকিব পাৰি কিন্তু মোবাইল চাই শিকিলে মানে কি জানা নাই? চব বস্তু মোবাইলৰ পৰা চাই শিকিব নোৱাৰি বনাবলৈ ভাল নহয়গে।
এ ভাল নহয় গৈ তাত আৰু মানে প্ৰপাৰ হ'ব-হ'ব নোৱাৰে নহয় তেনেকুৱা। নহয় তিয়াই থৈ পেলাই আগে মানে বইল কৰি লও মই। বইল কৰি লৈ পেলাই তাৰ পিছতে তেল মৰাৰ সময়ত।
তিয়াবলে কিমান এ-এ-এক ৰাতি তিয়াব লাগিব নে? পাছদিনাখন বনাব
এই নালাগে নালাগে, একঘন্টা-দেৰঘন্টা মানতে কুমলি যাব। এতিয়া গৰম দিন নহয়! সোনকালে কোমলে। গৰম দিনতটো সোনকালে কোমলে বস্তু । অ' তাৰপিছতে বইল দি লওঁ প্ৰেচাৰ কুকাৰতে বইল কৰি লৈ পেলাই তাৰ পিছতে তেল মাৰোঁতে সেই, গোটেই হেৰিখিনি তেল মাৰোঁতে আগে তোমাৰ, ৰহুন-আদা থেতেলিয়াই লৈ পেলাই তাৰ লগত পিয়াঁজ সৰহকৈ কাটি দিওঁ। কেঁচা জলকীয়া দিলেও দিব পাৰ। বিলাহী কেতিয়াবা দিওঁ, সদায় নিদিওঁ বাৰু!
অ' এনেই বিলাহীটো, বিলাহীটো পিচি দিয়ে নে নিপিচাকে দিয়ে যেতিয়া দিয়ে?
নিপিচাকে, নিপিচাকে তুমি বিলাহী ভাজিবই নালাগে, তাত এনেই তুমি কাটি দিলেই হ'ল তেল মৰাৰ পাছতো তুমি এটা বিলাহী কাটি দিলেই হ'ল তাতে। কি গম পাইছ নে? কাৰণ তেল মৰাৰ পাছত অলপ সময় উতলাও ন অকণমান অ সেইখিনিকে দিওঁ৷ জিৰা আজ জোৱান এইখিনিকে দিওঁ বেছি এইখিনি দি লৈ পেলাই তাৰ পিছতে আৰু হেৰি উতলি থাকোতে সেইখিনি দিও মই পাছত৷ মচলাটো আজিকালি ভাজি নিদিওঁ মানে মই আগতে ভাজি দিওঁ আজিকালি নাভাজাকে দিওঁ পাছত দি দিওঁ চনটোও থাকি যায়৷ তাৰপছত অলপ টাইম উতলাম আৰু তেজপাত চেজপা তাত দিও দি মেলি তাৰপিছত অলপ থুপথুপীয়া টাইপৰ হলে তেতিয়া সেইটো ৰুটিৰ লগতো খাই ভাল লাগে৷
ভাল লাগে ভাল লাগে
তুমি সুদাই খাব পাৰা সুদাই ভাল লাগে কেঁচা পিয়াজ কাটি তাত আৰু অলপ মিঠাতেল কেঁচা মিঠা ঢালি তেনেকেও খাবাচোন কেচাঁ পিয়াজ আৰু কেঁচা মিঠাতেল দি বহুত ধুনীয়া লাগে অ ধুনীয়া লাগে খাই৷
আপুনি এতিয়া ৰুটি খাম বুলি কৈছে আমাৰো আজি ৰুটিয়েই
তোমালোকৰো ৰুটি
অ আমাৰ ৰুটি আকৌ কাবুলী বুট সেইটো কাৰণে মই সুধিছো৷
অ অ কাবুলি বুটৰ নিচিনা সেইটো তিয়াই পেলাই আহ
একেই এয়া বনাবলৈ হলে মইয়ে বনাও মানে! কাবুলি বুট তাকে আকৌ মই কি ত গম পাই নে সিজাই লওঁ নহয় মই আকৌ বিলাহী দিওঁ, বিলা এই মানে মিক্সিত এনেকে মাৰি লওঁ ন কিন্তু কাবুলী বুটটো মই অলপমান সিজাই তাতেই এএ ধৰক এই চাহপাত অকমান দি দিওঁ এনেকুৱা হেৰি চলে টাইপ হবলে ধৰক৷ তাপ চাপ এবাৰ মানে টোপোলা এটা বনাই পেলাই এনেকে দিওঁ তাত সদায় এই মচলা চচলা অকমান ইলাইচি ডালচিন এনেকে তাতে সেই চাহপাত অকমান দি তিয়াই তিয়াই পেলাই তেনেকে হুইচেল মৰাই পেলাই তাৰ পিছত মানে মই কি কৰো অ বিলাহী টো দিও দিও আৰু লগত আগতে মানে সেই কাবুল বোৰতটো অলপমান মিক্সিত মাৰি দিওঁ এক্সট্ৰাকে অ তেতিয়া মানে অকমান
মানে গ্ৰেভি গ্ৰেভি গ্ৰেভিটো হয়
অ অ তেনেকে খাওঁ মানে অকমান ডাঠ হলে মানে মোৰ ভাল লাগে খাই পেলাই কিন্তু সচাকে ভাল হয় খাবলে গ্ৰেভি হয় আৰু খাবলৈও ভাল হয় ৰুটিৰ লগত তও বেছি মানে পনীয়া নিচিনা হলে ভাল নালাগে খাই
নালাগে
ইনেয়ে এনেই আমি যেতিয়া ৰাতিপুৱা ৰুটি খাওঁ মই কিন্তু চবতছে ভাল পোৱা বস্তুতে হ'ল ৰঙালাও ভাজি বেলেগে ভাল পাই নাজানো মই ৰঙলা ভাজি এ বহুত ভাল পাওঁ খাই
ৰুটিৰ লগতো মোৰ ভাল মিলে ৰুটিৰ লগত মোৰ ভাল মিলে দ
ভাল ভাল মিলে ভাল মিলে মই মানে একদম বহুত ভাল পাওঁ আৰু অকমান ডাৱৰীয়া বতৰত বিশেষকে ৰু ৰঙালাও ভাজি খাই বহুত ভাল লাগে অ
খেলা দি পেলাই ভাল লাগে আকৌ কিন্তু সেই সদায় খাব নোৱাৰো আজিকালি মানে গেছৰ হয় মোৰো অলপল
অ গেছ গেছ মোৰো গেছোৱা হৈছে গম পাইছা নে আগতে তে আমি গেছ কি বস্তু চিনিয়ে নাপাওঁ বা আমাৰ মাহঁতে ইমান ভালক নাজানে কিন্তু এতিয়াতো সৰু ত পৰা ধৰি আমাৰ মাহঁতৰো ইমান গেছ চবলে লগা হ'ল আৰু আৰু আগতে তাতে আমি কিবা ঘৰুৱা ঘৰুৱা ঔষধ বা কিবা এটা কৰি দিলে ভাল হয় এতিয়া গেছত তেনেকে ভাল নহয় ঔষধ নোখোৱালৈকে
অ' কেপচুল ৰাতিপুৱাই কেপচুল খাবই লাগে মানুহে সকলো মানুহে। উপায় নাই মানে কি কৰিবা এইবোৰ খাদ্য পাতি খোৱা যায় যে এইবিলাক দুুনিয়াৰ ঔষধ মৰা হেৰি
অ' আ আমাৰ এতিয়া হেৰি লগত দেউতাই কৈছে বোলে বোলে ভৰিবলাক কুট কুটাই থাকে ইফালে আকৌ মাৰ আকৌ কি হৈছে এই যে ৰা ৰাতিপুৱা উঠিলে যে ভৰিতটো যে এনেকে এই যে শিৰবোৰ টান খাই যায় যে কিবা কেঁকোৰা লগা নিচিনা হয় যে অ মানে ভৰিতো মেলিবও নোৱাৰে শুবও নোৱাৰে মাই সেইটো গতি লেঙেৰাই খোজকাঢ়িছে আৰু এই এই বিষ এইটো যে বৰ মাৰাত্মক বিষ গম পায় নে মোৰ খুৰা ছোৱালীজনী পৰীক্ষাৰ আগে আগে হ'ল অঁ এই সেই খুৰাৰ ছোৱালীজনী আপুনি ভাবকচোন এইবাৰতো হায়াৰ ছেকেণ্ডৰী পাছ কৰিছে তাই একেবাৰে মানে সেইটো বিষত তাই উঠিব নোৱাৰা হৈ গ'ল নহয় সেই ভৰি বিষ টো সেনেকে টানি ধৰাটো তাৰপিছত তাইক মানে গটিয়াই গটিয়াই ঠেলিয়াই ঠেলিয়াই মানে খোজকঢ়োৱা নিচিনা হয় মানে ইমানেই নোৱাৰে মানে লাষ্টত বেজী দিছেগে গৈ পেলাই তাৰ পিছত ভাল হৈছে। বেমাৰবোৰ চাওকচোন অ'
বিষ আৰু গেছ এইকেইটা বেমাৰ যে নোহোৱা মানুহ নাই বুলি কৈছো আৰু
নাই নাই আমাৰ বায়ে মানে আমাৰ বাৰ ও উম পেহী ছোৱালী বাৰ মানে তাই আহ ল'ৰা এটা হৈছিলে মানে তেতিয়া মানে তাই গেছ আগতে গেছ নহয়ে তাই একো তাৰ পিছত ত এতিয়াৰ ল'ৰা ডাঙৰ হল তাৰপিছত তাই মানে কি হ'ল তেতিয়া তাই ইমান গেছৰ ঔষধ খোৱা নাছিলে ল'ৰাটো নহওঁতে তেতিয়া মানে তাৰ পিছত হোৱাৰ পিছত মানে তাই ইমানেই গেছ এতিয়া তাই খাবলৈ অসুবিধা নহয়। তাই মোক কয় আগতে গেছ কি বস্তু চিনিয়ে নাপায় এতিয়া গেছ। গেছই গেছ মানে মানুহৰ এতিয়া ইমানেই পেটৰ পেটৰ সমস্যা হৈছে।
কমেছা । কিবা ভাববো লগা কথা হৈছে দেই ন'?
ভাবিবলগীয়া কথা আৰু মানে এই বুকুখন জ্বলে নহয় এতিয়া কাবুলি বুট তিয়াই থৈছোঁ হয় । এতিয়া খাই লৈ পেলাই নমুনাটো নেদেখুৱালেই হ'ল আৰু।
মই যে খাবই নোৱাৰোঁ কাবুলী বুট- কাবুলী বুট, গম পোৱা? সেই গেছৰ কাৰণে নোৱাৰোঁ খাবলৈ।
কি কব আৰু জেঠাই, মানে অৱস্থা নাই এইবোলাক দক খুৱাই মানুহক কিন্তু শেষ কৰি দিছে । মানুহৰ লোভো লাগে, এৰিবোৰও নোৱাৰে,
সেইকাৰণেতো কয়ে যে মানুহ মানুহ খাইহে মৰে । নাখাই মানুহ নমৰে ন হা?
নময়- নময় - নময়। হেত সেইটোৱে কথা । এতিয়া সইত‌ - সইত, এতিয়া আমাৰ দেউত দেউতাৰ এতিয়া হেৰি চুগাৰ আছে । কিন্তু মা মানে যি তি খাই কেতিয়াবা খাই দিয়ে। খাই পেলাই মানুহজনৰ পিছত একে অৱ নাইকিয়া হৈ যায়গে চুগাৰ বাঢ়ে, কিবা হয়। অ
মুখখন যদি চম্ভালি থাকে, তেতিয়া দেহাত তো সুস্থ।
উম, দেহাটো সু এতিয়া আমাৰ আইতাৰ দোকানতে আমাৰ খুড়াই ইনচুলিন লয়। কিন্তু আমাৰ আইতা ঢুকাওঁতে খুৰাই ইনচুলিনো লোৱা নাই খুৱাওঁ নাই । লঘোনে আছে। কাৰণ ইনচুলিন ল'লেই খুড়াই লাগিব।
অ'।
ইনচুলিন ল'লে খাব লাগিব । কিন্তু খুৰাই তিনদিন ইনচুলিনো লোৱা নাই, খুৱাওঁ নাই।
অ'।
তেনেকে কটালে।
কি কৰিবা।
উম মানে উম এইবোৰ মানে কিন্তু খুৰাই মানে বহুত মানে জানেনে? বহুত মানিছোঁ। চলে মানে এতিয়া যে আমি খাই মই নাখায় নহয় কিন্তু তেওঁ তেনেকুৱা নহয় মানে তেওঁ আলু এপিচ দিয়ে আলু দিয়া সেই অকণো নাখায় তেওঁ মানুহে আম কিমান লোভ কৰে অ ন খাই আম কিমান লোভ কৰে তেওঁ খাই কেঁচা আমৰ চাটনি খাব নহ'লে চৰবত বনাই যে সি তেনেকে খাই তেনেকে খাই কিন্তু পকা আম কেতিয়াও নাখাই আৰু কেতিয়াবা মানে কল খাবলৈও যদি কল দিয়ে খাব পাৰে বা মালভোক কল হলে এইটোকো খাব এটাও নাখায়
উম
সদায় খোজকাঢ়ে
খোজকাঢ়িলেটো ভাল হয় বেছিকে চুগাৰ থকা মানুহখিনিয়ে খোজ কাঢ়ি
এ চুগাৰ থকা মানুহ হলো এনেও আমাৰ নিচিনা মানুহ হলেও আজিকালি খোজ কাঢ়িব লাগে নহ'লে বেমাৰ আজাৰ হেঁচা মাৰি দিব আৰু সঁচা কথা কব মই বোলে এই গেছটো আপুনি ৰাতিপুৱা গৰম পানী খাওঁতে মোৰ ভাল হৈ গৈছিলে নহয় একদম ভাল হৈ গৈছিলে
নাখাওঁ মই ৰাতিপুৱা কুহুমীয়া পানী দুগিলাচ কিয় নকৰিবা ৰাতিপুৱা দুগিলাচ কুহুমীয়া পানী খাবাচোন উম উ বাৰু অ একে সমানে কৈছো ঠিক আছে বাৰু দিয়া আকৌ বনাবলৈ হ'লেই নহয়
তাকে অ
দিম দে